হেল্ল'।
অ', শুনিছে?
অ', হেল্ল'।
অ', কি কৰিছে?
এয়া, কি কৰিবা আৰু চাহ একাপ খাই পেলাই বহিছো মাত্ৰ।
ময়ো চাহ কাপ খাই উঠিছো।
উম।
মায়ে মাহঁতকো দিলো, তাকে খাই মেলি উঠিছে।
কি, অ', কিহেদি খালা চাহ?
এ চাহ আজি চিঙৰা আনিছিলে, তাকে খালো।
অ', অ', অ', চিঙৰা।
অ', গেছ হয় বাৰু, হ'লেও খাইছো আৰু তাকে।
উৰু কি আছা, খাবই ন চিঙৰা।
মাজতেটো একে বুকু জ্বলি পুৰি অৱস্থা নাইকিয়া হয়, কিন্তু এতিয়া অকনমান। ভাল পোৱা হৈছো।
এই মই নেখা নেখাই খাবই নোৱাৰো এতিয়া।
অ', কেতিয়াবা খালে কিন্তু এ, অপকাৰ কৰে এইবিলাক বস্তুৱে বেছি কৰা হয়। কিন্তু মানে। তিয়া গাটোও ভাল লাগি থাকা নাই সেইটো কাৰণে বোলো এ নাই খায়ে দিওঁ আৰু। আৰু বনাই থাকিবলৈ এলাহ লাগে, কিমাননো বস্তু অনাই থাকিম।
সেইটোৱে বনাই এইডাল গৰমত মইতো আৰু গৰম হলেও বনাবই লাগিব ন।
বহুত, বহুত, অ', বহুত কষ্ট, এই গৰম দালত।
উম।
আপুনি এনে হেৰি এইটো এই গৰমত বেডশ্বীট ছেডশ্বীট, কটনৰে পাৰে নে?
কটন, কটন, কটনত নহলে নোৱাৰি দেখোন। কটন নহ'লে শুবলৈ দিগদাৰ দেখোন গৰমত।
শু'বলৈ দিগদাৰ সেইটোৱে এ এনেই ক'ৰপৰা কিনে দোকানৰ পৰা নে অনলাইন আনে?
দুবাৰ অনলাইন আনিছিলোঁ, তাৰপিছতে আকৌ সেই আগৰ আছিলে দোকানৰ অনা সেইয়া। এতিয়া অনলাইন কেইখন নাই ফাতিলে।
অ' মই বগা কেইখনমান চাই আছিলোঁ, আমাৰ মায়ে এবাৰ কিনিছিলে এই বেপাৰী আহিছে যে ঘৰলৈ আহে যে।
উম'
এবাৰ একদম বগাত মানে এই হেৰি আকাশী ৰঙৰ অকণ-অকণ ফুল এপাহ-এপাহ থকা আৰু। একেবাৰে অকণ-অকণ ঘনকে গোটেই। ইমান ধুনীয়া কাপোৰটো মানে
উম'
মানে আমি মানে একে ফাটি দুুচেও হোৱা পিছ পিছতো মায়ে মাজেদি চিলাই হ'লেও পাৰিছে মানে।
উম' আৰু কিছুমান মানে ছুটি থাকে ন মই তাতে চাবলৈ জানোঁ, মই চাই লওঁ মানে তাতে কিমান চেণ্টিমিটাৰ দীঘ প্ৰস্হ তেনেকে থাকে যে, সেইবিলাক চাই লওঁ মই। তেতিয়া অ' কিছুমান মানে আগতে আনা ছুটি আহিছে। এই কটনৰ কিখন আৰু।
অ'
উম' এতিয়া
আপোনাৰ বিচনা চাইজৰ টোতো পাব আপুনি তাতটো লিখাই থাকে কিং চাইজ ডাব
অ' থাকে, থাকে, থাকে।
অ' তাৰ পিছত মানে ইমান ভাল লাগিলে বেড চিট খন মাজেদি ফাটি যোৱা পিছতো দুটুকো মানে জইন দি চিলাই পেলাই আমি শুইছিলোঁ। কিন্তু তেনেকুৱা বেডশ্বীট এতিয়া পাবলে নাই মানে অনলাইনতো তেনেকে নাই। বগা বুলি দুখনমান আনিলোঁ পলিয়েষ্টাৰ মিক্স আছে, কিন্তু ইয়াত কটন বুলিয়ে লিখা থাকে।
প্ৰিয়ৰ কটন বুলি লিখে কিছুমান কিন্তু হেৰি থাকে দেই সেইটো হয়।
অ' পলিষ্টাৰ মিক্স থাকে। আৰু মই ভাবোঁ এই যোনবিলাক এই ইলাষ্টিক থকা বিলাকো এচামো পায়।
অ' পায়-পায়।
অ' সেইটো মোৰ মতে সেইটো ইলাষ্টিক থকাটো কটনৰ হ'ব নোৱাৰে।
নহয় নহয় এইটো শ্বোৰ কাৰণ।
বেলেগ মিক্স থাকিবই লাগিব কাৰণ তেতিয়াহে টানটো হ'ব মানে ধুনীয়াকে ফিটিংটো হ'ব।
উম'
আৰু কটনৰ বাদে মই বেলেগত শুব নোৱাৰো, মোৰ বৰ দিগ
মইয়ো নোৱাৰো। মোৰ গাৰুৰো কটন লাগে এ কটনৰ একদম প্ৰিয়ৰ কটনৰ গাৰুৱাৰ।
অ' আপুনি জানেনে মাজত তাতে মই বিশালৰ পৰা গাৰুৱাৰ আনিলোঁ মানে সূতাৰ গাৰুৱাৰ যে
অ'
অ' তেনেকুৱা বেছি দামীও নহয় ঊনচল্লিশ টকা এটাত।
ঊঞ্চচল্লিত পাইছে ন?
অ' বহুত ধুনীয়া, বহুত ধুনীয়া, আপুনিতো বিশাল আছে আপুনি গৈ চাবগে পাৰে।
আগতে এম্ব্ৰইডাৰী কৰা আনিছিলো, একে পিয়ৰ কটনটো যে এটা চাইডে এম্ব্ৰইডাৰী থাকে। বৰ বঢ়িয়া লাগে সেইকেইটাও, সেইকেইটাও কন নাই নাই দোকানৰ পৰা সেইকেইটা পঞ্চাশ টকাকৈ আনিছিলো, তাৰ পিছত ফাটিলে, দ্বিতীয় বাৰ যাওঁতে ফুলাম পিয়ৰ কটনটো যে,। ফুলা প্ৰিণ্টেড আও। সেইটো আনিছো, সেইকেইটা নাপাই পেলাই এম্প্ৰদাই কেইটা কিন্তু বৰ ভাল আছিলে। এটা চাইদে একদম পাতলকে এম্ব্ৰইডাৰী এটা কৰা।
এম্প্ৰদাই থকা কিন্তু অনলাইনতো পায়।
কটনটো পিয়ৰ কটন হয় নহয় কিমানত পায়? এতিয়া চাগে দাম বাঢ়িব, কিন্তু মোৰ বহুত বছৰ হল নহয় পঞ্চাশকে আনিছিলো।
অঁ জানো কিমানকে পাই মই মানে কি হ'ল মোৰ ল গৰ জনে বিয়াত অৰ্ডাৰ দিছিলে। এই মানে এই এনেকে পে আজিকালি পেষ্টিজ বিলাকত এই বিয়াৰ বস্তু চস্তু বনাই নহয়।
পায় অঁ বনাই।
অঁ তেনেকে অৰ্ডাৰ দিখিলে অৰ্ডাৰ দিওঁ যে মানে কি হ'ল তাই চালে হেৰি তাইলে মানে একেবাৰে অৰ্ডিনাৰী গাৰোৱাৰ দুটামান বনাই পঠিয়ালে মানে।
একদম অৰ্ডিনেৰী মানে যো টো মোবাই মোবাইলত দেখুৱাইছিলে সেইটো একেবাৰে নাই মানে।
এ সেইবিলাক কোনটো এপচত আনে বা।
এ নহয় এইবিলাক আজিকালি ইনষ্টাগ্ৰাম এনেকে কিবা কিবি সেইবিলাকত দি থোৱা থাকে মানে।
সেইবিলাকত দিয়াতো অলপ ফ্ৰড হয় মানে।
এ এ মানে আমাৰ অসমৰে।
বুজিছো।
অ এইবিলাক কোনোবাই কোনোবাই বনাই থাকে নহয় ফটো বিলাকত মানে ইনষ্টাগ্ৰামত ইমান ধুনীয়াকে দেখুৱায়।
উম।
তাৰ পিছত তাই পেমেণ্ট চেমেণ্ট কৰিলে, পেমেণ্ট খালি আধা আগতে কৰে আধা পিছত কৰে তাই মানে মূৰটো নষ্ট হৈ গৈছে, কাৰণ কেলে ইমান পেমেন্ট কৰাৰ পিছতো ইমান অৰ্ডিনেৰী বস্তু আহিছে।
উম।
তাৰ পিছতে তাই ছোৱালীজনীক কিবাকিবি কলে, তাৰ পিছত তাই কৈছে মইতো ঠিকেই দিছো, ঠিকেই কেনেকে দিব মই নিজে চাইছো মানে সেইকিতো আমাৰ ঘৰত পাৰিবলৈও আমি তেনেকে ব্যৱহাৰ নকৰো তেনে -কুৱা নিচিনা বস্তু, তথাপিও তাৰপাছত মই কলো তই এটা কাম কৰিবি, তাই মোক সুধিলে তোক তোক লাগিলে মই আকৌ ঘূৰাই দিম, তোৰ তাত আছে যদি দে মোৰ তাত এটা আছিলে মানে।
অঁ অ।
তাকো মোৰো নহয় মোৰ বিয়াত সেইটো খুৰীয়ে দিছিলে খুৰীৰ গাৰু ওৱাৰ। কিন্তু মই মই আক নিদিলো মই দিলো বুলি ক'লো কিন্তু মই নিদিলো গাৰু উৱাৰটো। হলেও মোৰ তাতে ৰাখি থৈ দিলো মই গাৰু উৱাৰটো। এতিয়া সেইটোত মানে অকণমান চেক এটা লগা নিচিনা হৈ গ'ল, মানে থওঁতেও কেতিয়াবা চেক
অঁ, লাগে লাগে লাগে
মই তাইক কলো যে চা চেক লাগি গল, তাই কৈছে তোক মই ঘূৰাই দিম। আৰু তেনেকে দৰা বৰণৰ গাৰু ওৱাৰটো দি পেলাই মই যদি ঘূৰাই লৈ আহো কেনেকুৱা লাগিব।
কিয় নহয়!
অ', হ'লেও মই তাইক ক'লো মই বোলো ঘূৰাই দিবি হয়, কিন্তু এইটো চেফ লাগিলে, মই কেনেকে দিম। কিন্তু দৰা বৰণৰ ৰুমালখন তাইক মই দিয়া।
অ'।
মোৰ মানে কি হ'ল বিয়ালৈ যোনখন হেৰি আমিও বিয়া চিয়া বোলে মাহঁতে গোটাই থয় নহয়। অ', ধৰি ইফালে সিফালে এনেকে আনি থৈ দিয়া থাকে। তাৰপাছত মায়ে মানে এখন ভাল পাই পেলাই লৈ আহিলে, তাৰপাছত দাদাইও আৰু এখন আনি দিলে। তাই মোক ক'লে যে তোৰ তাত যদি দুখন আছে, মোক এখন দি দে। তেতিয়া মই তাইক দি দিলোঁ এখন।
অ', উম, ভালে কৰিলা।
এতিয়া মানে কি হ'ল তাইক গাৰুৱাৰটো তেনেকে তাৰপিছত মই তাইক ক'লো, তই এটা আছা তই ইমান মাথা মগজ মাৰি কৈ থাকিব নালাগে, অনলাইন বাদ দে কি হেৰি এইবিলাক বাদ দে, তই অনলাইন বহুত ভাল এম্ব্ৰইডাৰী কৰা অনলাইনত আহি গ'ল মানে।
কিমানত পালে বা?
কিমানত মানে, তিনিশ মানৰ ভিতৰত আহি গৈছে।
কেইটা?
তিনিশ চাৰি তিনিশৰ ভিতৰত। জানো কেইটা আহিছে মই সোধা নাই দেই।
উম।
তাৰমানে আপুনি ল'লে ল'ব পাৰে, মই আপোনাক দেখুৱাম ৰ'ব।
তুমি দিবাচোন, লিংকটোকে দিবা নহ'লে!
অ', আৰু বেডশ্বিটটো মানে আজিকালি মানে মোক কটনৰ বেডশ্বীট বহুত প্ৰয়োজন হৈছে।
বেডশ্বীট মোক লগা হৈ আছে ৰ'বা দুখন। দুখখন লগা হৈ আছে, চাব লাগিব ৰ'বা। মই চা মানে সময়ে পোৱা নাই চাবলৈ এইকেইদিন।
এই মোৰো সেই একেই গতি। কিন্তু মানে মাজে মাজে কেতিয়াবা অকমান চাওঁ আৰু।
উম। নাই মই যে এইকেইদিন একেবাৰে সময় নোপোৱা হৈছোঁ আৰু কৈছোঁ নহয়। ইমান কাম ঘৰখনত।
এই সঁচাকে দেই।
কামৰ পৰা কোনেও আজৰি নাপায়। মানে ইটোৰ পিছত সিটো ওলায়ে থাকে, ওলায়ে থাকে, ওলাইে থাকে।
মানে সেই কোনোবাই কোৱা নিচিনা বোলে মাটি তললৈ নোযোৱালৈকে মানে কাম বোৰ ডিউটি থাকিবই আৰু। ডিউটি অন্ত নাই, উম।
এই কাম আৰু মানুহৰ কামৰ হিচাপ আছে নেকি।
কি কৰিছে এতিয়া?
আ?
মায়ে কি কৰিছে এতিয়া?
মা আছে, মা আছে। মা এই হেৰি এইটো কি বুলি কয় কিবা দেউতাৰ কাৰণে কিবা কিবি বনাই থৈছে।
অ', অ', মাৰ গাটো ভাল হৈছে আৰু এতিয়া অকণ?
মা এতিয়া ঠিকে আছে অ'।
অলপ চলপ ভাল পাইছে আৰু। মানে ভাল মানে কি আৰু কিবা কিবি বেছিকে জোৰ দি পেলাই কাম নকৰিলে ভাল আৰু, জোৰ দি কাম কৰিলে বেয়া আৰু সেইটোয়ে। আজিকালিতো সেইটোয়ে চলি আছে আও।
উ।
অপায় নাই।
নাই, আমি অকমান সাৱধানে চলিব লগা হৈছে আৰু, কাৰণ আমাৰ বয়সো হৈছে এতিয়া ন।
বয়স হৈছে অ'।
আহি আছে ক্ৰমান্বয়ে হয় নে নহয়?
বয়স হৈ যোৱাৰ লগে লগে মানুহৰ কামো আৰু বাঢ়ি বাঢ়ি গৈ থাকে আৰু।
সেটোৱে, সেটোৱে। দেহাবিলাকোটো আগৰ নিচিনা নাথাকে।
সেইটোৱে, সেইটোৱে। অ', সেইটো কিছুমানৰ ক্ষেত্ৰত সেইটো বাৰু সেইটো আমি কেতিয়াবা বেছিকে আশা কৰিও লাভ নাই বাৰু। কাৰণ মাহঁতে কিমান কষ্ট কৰিছিলে এটা সময়ত হয় নাই বাৰু।
সেইটোৱেই।
আৰু এতিয়াও মানে বয়স হোৱাৰ লগে লগে যেতিয়া বাঢ়ি যায়েই আৰু আমি নিজেও কেতিয়াবা সেইবিলাক কৰক, আমাৰ কাৰণেও কৰে। দৌৰা ধপৰা ৰাতিপুৱাৰ পৰা কমখন।
অ', মেইন কথাটো ল'ৰা-ছোৱালী ল'ৰা-ছোৱালীৰ কাৰণে, বা মানুহজনৰ কাৰণে, হয় নে নহয়?
এই যে, দিনে ৰাতিয়ে।
অ', কেলেই কেলেই, হয় আকৌ। কেলেই নহয়।
দিনে ৰাতিয়ে কাম কৰি কৰি আজৰি নাপায়, তাৰ পিছত গা বেয়া, গা বিষ, গোটেই জীৱনটোত তেনেকে কটাওঁতে যায়।
এনেকে, তেনেকে। তাৰপৰি খাদ্য পাতি বিলাকো ভাল কৰি দিয়া ধৰা। ৰান্ধনী গৰাকীয়ে বেলেগে সন্তুষ্ট কৰিবলৈ গলে ভাল পাওঁ আমি বেছি, হয়নে নহয়?
সেটো হয়, পিছত গৈ পেলাই নিজৰে অৱস্থা বেয়া হৈ যায়।
আমি নিজেখন গুৰুত্বই নিদিওঁ, কিন্তু সেইটো ভুল কথা।
এইটো সঁচাকে ভুল কথা। কাৰণ মানুহে বেছি সেইবিলাকত লাগি থাকিব দৰকাৰ, একদমেই নালাগে মানুহে।
সেইকাৰণেতো বহুত মাইকী মানুহৰ এনিমিয়াটো, মানে যিটো ৰক্তহীনতা সেয়া বেমাৰত ভোগে ন। দুৰ্বল হৈ যায়। সেইটোৱেই।
আজিকালি বহুত বেমাৰ মানুহ বিলাকৰ, বেমাৰ আজাৰ।
ক'ব
এইটো মানে উম, এ, বহুতৰে হৈছে। আৰু আজিকালি গম পাই নাই, হে আগত তে, যোনবিলাকে ধৰক, এই বহুত বস্তু দাঙিছিলে মেলিছিলে সেইবিলাক, সিহঁতৰ চব মানুহৰে সিহঁতৰ কঁকালৰ বিষ।
ককালৰ বিষ, ককালৰবিষ শ্লিপদিছ, মানে আমাৰ মাজে মাজে নাৰ্ভ বিলাক থাকে ন, গতিকে তো মূৰৰ পৰা জইন হৈ থাকে নে নাথাকে? ৰাজহাড় অ', ৰাজহাঁড়ৰৰ প্লেট বিলাক খাপ খাপ হৈ থাকে, গতিকে আমি অকমান প্ৰেছাৰ পৰিলে এইটো চাইডে যদি, এইটো হাতে বা এইফালে কঁকালত হেৰি, পোৱা পৰা যদি গধুৰ বস্তু এটা দঙিলো, বা তুলী এখনেই দাঙিলো, বা এনেকুৱা ডাঙৰ বাল্টি এটা দাঙিলো। অকমান চাৰ পৰে, নচডালে চেপা খায়, সেই তেতিয়াইটো মানে আমাৰ হেৰিবিলাক, উপভোগ বিছনাত লৈ লয় ফোন ন'।
বাৰু দিয়ক ন
অ', সমানে কৈছোঁ বাৰু বুলি, ঠিকে আছে ন।